উম, শুনিছোঁ মই।
হয়, ভালনে?
অহ, ভালেই। তোমাৰ ভাল?
আছোঁ আছোঁ মোৰো ভাল।
অহ, মানে তোমাক আজি ফোন কৰিলোঁ মই বিশেষ কাৰণ এটাত। আজি মানে তোমাৰ লগত এটা বিষয় লৈ আলোচনা কৰিম ভাবিছোঁ অকনমান, আহ বিষয়টো হৈছে মানে আমাৰ আমি সকলোৱে এতিয়া উম, যিহেতু মানে সকলো মানুহ প্ৰায়ে মা মানসিক চাপত যিহেটো ভুগেই কেতিয়াবা নহয় কেতিয়াবা গতিকে সেই বিষয়ত বিষয়তোৰ ওপৰতে অকমান আলোচনা কৰিম ভাবিছোঁ। কেনেকুৱা হ'ব?
নিশ্চয় একেবাৰে ভাল বিষয় এটা তুমি বাচি লৈছা। যিহেতু আজিকালি ব্যস্ত জীৱনত মানুহে অতিপাত মানসিক চাপত ভুক্ত ভোগী, অহ সেইবাবে গতিকে এই বিষয়টোত কথা পাতিব পাৰি।
অহ', অহ'। তুমি যদি মই তোমাক প্ৰথমতে সুধোঁ যে তুমি কি ভাবা, যে মানসিক চাপ মানুহৰ আহ মানে আজিকালিতো প্ৰায় সংখ্যক মানুহৰ থাকেই। কি কি কাৰণত বাৰু এনেকুৱা মানসিক চাপ হ'ব পাৰে? তুমি দুটামান কাৰণ কবা নেকি?
হয়, হয় নিশ্চয়। এনেই মানসিক চাপৰ মানে কাৰণটো বহুতেই আছে। যিহেতু আজিকালি অহ, যুগটো একেবাৰে ব্যস্তৰ যুগ হয়। মানুহে সকলো মানুহে বস্ত হৈ থাকে অহ, যাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি-বৃদ্ধি পায়। তাৰ কিছুমান উল্লেখযোগ্য কাৰণ হ'ল মানে অহ, তেওঁলোকৰ হম ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ পঢ়াক লৈ যিখিনি চিন্তা থাকে, পঢ়া পাতি লৈ তাৰ ফলতো মানসিক চাপ বৃদ্ধি পায় আৰু বা যেনেকে আমাৰ সাধাৰণ মানুহৰ বা ডাঙৰ অহ বিলাকৰ এ যে কিছুমান কৰ্ম সংস্থানক লৈ অ' চিন্তা হওঁক বা ব্যৱসায়িক লৈ চিন্তা, পৰিয়ালৰ চিন্তা। অহ, নিজৰ আ জীৱনৰ যিটো লক্ষ্যক লৈ চিন্তা, এই সকলোবোৰ চিন্তাৰ ফলতে মানে বিভিন্ন ধৰণৰ চিন্তাৰ ক্ষেত্ৰত তেওঁলোকৰ এ মানসিক চাপ বৃদ্ধি-বৃদ্ধি হয় বুলি মই ভাবোঁ। নহয়নে?
হয়, হয়। একদম তুমি সুন্দৰ কথাই কৈছা যিহেতু মানে ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ বুজা আজিকালি প্ৰায় বাঢ়ি গৈছে দিনক-দিনে সেইটো এটা কাৰণ হয়ে। তাৰ লগতে মই আৰু এটা কাৰণ ভাবিছোঁ যে আজিকালি মানুহ তুমি কোৱাৰ দৰে ব্যস্ত হৈ যিহেতু পৰিছে সকলোৱে গতিকে মানুহবোৰ প্ৰায় নিঃসংগ হৈ পৰিছে মানে। গতিকে সেই-সেইটো নিঃসংগতাৰ ফলতো মানে এটা হয়তো মানসিক চাপ অ বৰ বৃদ্ধি হৈছে কাৰণ কিয় আজিকালি মানুহে আহ মোবাইল ফোন লেপটপ কম্পিউটাৰ সামাজিক মাধ্যমতে প্ৰায় ব্যস্ত থাকে ফলত মানুহে মানুহে মানুহৰ লগত একেলগে বহি যি কথোপকথন বা আড্ডা বুলি যিটো কয় বন্ধু বৰ্গৰ মাজত সেইটোও আজিকালি কমি আহিছে দেখিছোঁ গতিকে এনেকুৱা ধৰণৰ কাৰণবোৰৰ কাৰণে হয়তো মানসিক চাপটো বৃদ্ধি পাইছে হয়নে
হয় হয় একেবাৰে সঁচা কথা মানে তুমি যেনেকে কলা যে মানুহৰ মাজত কথোপকথন কমি গৈছে মানুহবোৰ আজিকালি নিজে মানে নিজে নিজৰ লগতে ব্যস্ত হয়টো নিজৰ মোবাইল ফোনৰ লগত বা নিজৰ কম্পিউটাৰৰ লগত সেইবোৰৰ লগতে ব্যস্ত যাৰ ফলত তেওলোক ৰ মাজৰ যিখিনি সম্পৰ্ক সেইবোৰ অকমান কমি গৈছে আৰু আমি বহুতে দেখা পাই থাকো ন যে পৰিয় যেতিয়া যিকোনো পৰিয়ালৰ মানুহে হওক বা আহ বন্ধু বৰ্গই হওক তেওঁলোকে একেলগে বহি থাকিলে উম কেতিয়াবা তেওঁলোকে মানে উম এই নিজ নিজৰ মাজতে ব্যস্ত হৈ থাকে এ গোটেই কেইজন মানুহ একেলগে বঢ়ি থাকিলে কিছুমানে হয়তো মোবাইল চাই থাকিব মুবাইলত বিভিন্ন ধৰণৰ মনোৰজ্ঞনৰ এ ভিদিঅ চাই থাকিব যাৰ ফলত মানে তেওঁলোকৰ মাজত যিখিনি কথোপথনৰ মানে বাৰ্তালাপৰ যিখিন যিখিনি সুবিধা থাকে সেইখিনিও তেওঁলোকে মানে নোহোৱা কৰি পেলাই। যাৰ ফলত তেওঁলোকৰো তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পায় বহু ধৰণৰ সমস্যা যিবিলাক তেওঁলোকে নিজেই মানে তাৰে মানে সন্মুখীন হবলগীয়া হয়। আহ আমি যেনেকে ভাবো ন যে আমি যদি কাৰোবাৰ লগত আমাৰ সমস্যাটো মানে অ', আদা সমস্যা আদান প্ৰদান কৰোঁ তেতিয়া হয়তো আমাৰ সমস্যাটো সমাধান হ হ'ব পাৰে বা অ',। যাৰ লগত আমি মানে সমস্যাটো আদান প্ৰদান কৰো হয়তো সমস্যাটো সমাধান আমি পাব পাৰো কিন্তু যেতিয়া আমি আমাৰ নিজৰ লগতে ব্যস্ত হৈ থাকিম তেতিয়াতো আমি সমস্যা সমাধান নাপাও ন
কথাটো মানে ৰাখি থৈ দিয়ে প্ৰকাশ নকৰে
হয় যাৰ ফলত মানে তেওঁলোকে নিজে সেই সমস্যাটো সমাধান উলিয়াব লগীয়া হয় যাৰ বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে আ সমস্যা ভুক্তভোগী হ হয় বিভিন্ন ধৰণৰ চিন্তা তেওঁলোকৰ মনৰ মাজত চলি থাকে যাৰ ফলত তেওঁলোক মানে মানসিক চাপ বহু পৰিমাণে বৃদ্ধি পায়।
ঠিক ঠিক একেবাৰে সত্য কথা কৈছা হয় তোমাৰ কথাখিনিতো মই একমত হৈছো। মানে কি হৈছে আজিকালি ধৰা এখন যিকোনো পৰিয়াল এটাত বা এখন ঘৰত মানে যি ধৰা তিনিজন বা চাৰিজন বা পাঁচজন মানুহ থাকিব সেই মানুহ বা মাক দেউতাক বা আহ ল'ৰা ছোৱালী সে কিন্তু তেওঁলোকৰ মাজত মই অনুভৱ কৰিছো যে মানে যি কথোপকথন হব লাগে বা তেওঁলোকে নিজ নিজৰ কোঠাই কোঠাই ৰুমত সোমাই ব্যস্ত থাকিব মোবাইল ফোন চলাই থাকিব আহ ভাত খোৱাৰ সময়তো ধৰা একেলগে মানে টেবুলত বহি যি আমাৰ আগৰ দিনাত মানে ভাত খোৱা একেলগে নিয়ম আছিল কিন্তু আজিকালি মই দেখিছোঁ মানে যাৰ যেতিয়া মন যায় আহিব খাব এনেকুৱা মানে
হয় হয় হয় হয় একেবাৰে সঁচা কথা মানে তেওঁলোকে নিজৰ সময় নিজে খোৱা মেলা খিনি কৰে বা নিজৰ কাম খিনি চলাই লৈ যায়।
অ', মই সেইটো মানে এটা মই কাৰণ মই ভাবি উলিয়াইছোঁ যে আহ মানুহেচোন আৰে নিজৰ ঘৰখনৰ মাজতে মানে পৰিয়ালবৰ্গৰ মাজতেই চোন কথোপকথন খিনি নকৰে নিজৰ মতে মানে মনে মনে থাকে, এ সময়ত অ মানে অকলে অকলে আহে খাব, ‌ কিবা এনেকুৱা আৰু আকৌ ৰুমত সোমাই থাকিব।
হয়। মানে ইয়াৰ ফলত মানে পৰিয়ালৰ মানুহৰ মানুহ বা পৰিয়ালবৰ্গৰ মাজত বহুতখিনি মনোমালিন্য অ, দেখা পোৱা যায় যাৰ ফলত তেওঁওলোকৰ মানে ইজনে সিজনৰ মাজত কাজিয়া হওক বা বিভিন্ন ধৰণৰ এ মানে উম সিদ্ধান্তৰ মানে এইয়া যিখিনি তোমাৰ ইফালে সিফালে হেল্প দেখা পোৱা যায়, হয় মানে অকল পৰিয়ালৰ হয়। হেল্ল। শুনা পাইছানে? শুনা পাইছানে?
শুনি আছা?
হয়, কোৱা।
মানে ঘপকে ফোন এটা আহি গৈছিলে মই বাৰু ফোনটো কাটি দিলোঁ। আঁ হ হয় মানে এ মই এতিয়া তোমাক সুধিব ওলাইছো যে উম ত যিহেতু সকলোৰে জীৱনৰ মানসিক চাপ থাকে আমি গম পালোঁ। এতিয়া যদি তোমাৰ সুধোঁ তোমাৰ জীৱনতো এনেই এনেকুৱা মানসিক চাপ বিপদ নিশ্চয় এটা সময়ত ধ
হয় হয় নিশ্চয়, যে তিয়া মানে মই পঢ়ি আছিলোঁ, সেই পঢ়ি থকা সময়ত আঁহ তোমাৰ যেতিয়া মোৰ আঁ বিদ্যালয়ৰ জীৱনটোত সেই সময়ত আ যেতিয়া মানে পৰীক্ষা আহে, পৰীক্ষাৰ সদায় আগমূহুৰ্ত সময়ত মানে এই মানসিক চাৱৰ ভুক্তভোগী হ'বলগীয়া হয়। কাৰণ পৰীক্ষাৰ আগমূহুৰ্তত মানে সকলোৰে ভয় লাগে, এইটো মানে উম অঁ সাধাৰণ কথা। কিন্তু সেই সময়ত যিটো মানে মানসিক চিন্তা বা চি নবা মানসিক সমস্যা হয়, সেইটোৰ বাবে মানে নে উম এ দিগদাৰি হয়, কাৰণ এ পৰীক্ষাৰ মানে আমাৰ আমি নিজৰ মাজতে আমি চিন্তা কৰি থাকোঁ যে, মোৰ পৰীক্ষা কেনেকুৱা হ'ব বা মোৰ মই পাছ কৰিম নে নকৰিম বা যদি পৰীক্ষা ভাল নহয়, তেনেহ'লে পৰিয়ালৰ মানুহে কি বুলি ক'ব বা ওচৰ পাজৰৰ সমাজৰ মানুহে কি বুলি ক'ব আহ ছাৰ বা ছাৰ বাইদেউ কি বুলি কোনে কি ভাবিব, মানে সেই সকলোৱে আমি আমাৰ আমি নিজৰ মাজতে চিন্তা কৰি থাকোঁতে আমাৰ এই সেই সময়ত মানে আমাৰ মানসিক চাপ বহুতে বৃদ্ধি পাই যায় আৰু য
উম
বা মানে ফেইল কৰোঁ বা পাছ নহওঁ, তে তিয়া মানে হয় হয়। তেতিয়া মানে যিহেতু ওচৰ চুবুৰীয়া বা পৰিয়ালৰ মানুহৰ পৰা শুনিব লাগিলে তেতিয়া অ মই কি কৰিম বা মই আগৰ জীৱনত কি কৰিব পাৰিম সেই সকলোবোৰ মানে পৰীক্ষাৰ আগমুহূৰ্তত ভবা যায়। যাৰ ফলত মানে মানসিকচাপ বহুত পৰিমাণে বৃদ্ধি পায়, এই এই একে মানে যিটো সমস্যা সেই সমস্যাটো মোৰ লগতো হৈছিলে এ যেতিয়া পৰীক্ষাৰ আগমুহূৰ্তৰ সময়ত এই স সকলোবোৰ সমস্ চিন্তা মানে মোৰ মগজুতো চলি আছিলে তাৰ ফলত সেই সময়ত মোৰ মানসিক চাপ বৃদ্ধি পাইছিলে। কিন্তু মানে আজিকালি মই গম পাইছোঁ বাৰু চিন্তা কৰাতকৈ মানে পঢ়াত মন দিলে ফল বেছিয়ে ভালকৈ পোৱা যায়, মানে আৰু বহু সময়ত আমি সম সমস্যাতকৈ সমস্যাৰ চিন্তাত বেছি কষ্ট পাওঁ আহ কেতিয়াবা যে ত পাছৰ সমস্যাত সৰু হয় কিন্তু আমি মনতে ভাবি ভাবি সেই সমস্যাটো নিজে ডাঙৰ কৰি পেলাওঁ আমি মানে মানে বেছিকে ভাবি লওঁ যে এই বস্তুটো এনেকুৱা হ'বনেকি এই বস্তুতো সেনেকুৱা হব'নেকি সেই ভাবি ভাবি আমি চিন্তাটো বেছিকে ডাঙৰ কৰি পেলাওঁ যাৰ ফলত আমাৰ মানসিক আহ চাপ বা মানসিক চিন্তা বেছিকৈ বৃদ্ধি পাই যায় তোমাৰ বাৰু কিবা এনেকুৱা মানে উ আছিলে নেকি অভিজ্ঞতা?
হয় তুমি কোৱাৰ দৰে মোৰো ঠিক তেনেকৈ পঢ়াৰ সময়ত সেইখিনিতো আছিলেই তাৰ লগতে মানে বৰ্তমান সময়তো যদি মই কওঁ ক'ম বেছি পৰিমাণে মই অ মানসিক চাপ এটা ঠিক মানসিক চাপ নহয় কিন্তু চিন্তা এটা অ আছেই যে ধৰা মই যিহেতু বৰ্তমান চৰকাৰী চাকৰি প্ৰস্তুতি চলাই আছোঁ যে মই চৰকাৰী চাকৰিত উত্তীৰ্ণ হ'ব পাৰিম নে বা মোৰ চাকৰিটো হ'বনে তেনেকুৱা ধৰণৰ চিন্তাত তাৰমানে সদায় প্ৰায় মনত থাকেই। সেইটোক মই এতিয়া মানসিক চাপ বুলি এই এতিয়া ক'ম নে নক'ম সেইটো মই এতিয়া তোমাক ক'ব নোৱাৰিম মানে। কিন্তু সেনেকুৱা এটা চিন্তা মোৰ মনত সদায় আছেই, এনেকুৱা ধৰণৰ আৰু। হয় হয় তাৰ লগতে মই তোমাক এয়া আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই আজিকালি সামাজিক মাধ্যমত মানে ধৰা স সকলোৱে মানে নিজৰ অ ব্যক্তিগত ফটো বা ভিডিঅ' কোনোবা ঠাইত গ'ল ক'ৰবাত নতুন গাড়ী কিনিলে তেনেকুৱা ধৰণৰ যিবোৰতো দি থাকেই সামাজিক মাধ্যমত। তেতিয়া সেইবোৰ মানে দেখি কি হয় আজিকালি আমাৰ মানুহবোৰে, মানে নিজকে তুলনা কৰাত লাগি যায় যে অ অমুকৰ দেখোন ইমান ধুনীয়া ডাঙৰ অট্টালিকা আছে গাড়ী কিনিলে উ ফুৰিব
শুনা পাইছানে? শুনিছানে?
হয় হয় মই শুনি আছো।
হয়। হয় তুমি, হয় হয় শুনিছো এতিয়া।
অঁ অঁ, এই ক্ষেত্ৰত কি ক'বা অকণমান।
হয় হয় এইটো কথা তুমি স অ ঠিকে কৈছা যে সামাজিক মাধ্যমে মানে এই সমস্যাটো বেছিকৈ বঢ়াই দিছে। এ আজিকালি মানুহবোৰে যেনেকে নিজ নিজৰ মে মানে ষ্টেটাচটো দেখাবৰ বাবে এ মানে এইয়া সামাজিক মাধ্যমত বহুতো ধৰ বিভিন্ন ধৰণৰ ফটো হওক বা বিভিন্ন ধৰণৰ চিত্ৰ মানে আপলোড কৰে যাৰ ফলত মানে মানুহে তুল এইজনে সিজনৰ লগত তুলনা কৰে যে তেখেতে ইয়াত ফুলিব গৈছে বা তেখেতৰ তাত এইবোৰ আছে এইটো বস্তু আছে মোৰ তাত নাই বা তেখেতে ইমান ধনী মই ইমান নহয় তেখেতে কি কৰে যে ইমান আগবাঢ়ি গৈছে যে মই সেইটো কাম কৰিব নোৱাৰো কিন্তু
কিন্তু। মানে সেইবোৰ তুলনা কৰিবলৈ, তুলনা কৰি থাকে কিন্তু অ' মানে মানুহে এইটো বস্তু গম নাপ পায় যে যিবোৰ সামাজিক মাধ্যমৰ বা, আহ', তেওঁলোকে প্ৰচাৰ কৰে সেইবোৰ আ আচলতে তেওঁলোকৰ আচল জীৱন নহয়, তেওঁলোকে সেই বস্তু হয় স সকলো সত্য নহ'ব পাৰে, কাৰণ বেছিভাগৰে সেই সেইটো মানে আচল জীৱন নহয়। তেওঁলোকে নিজৰ সামাজিক মাধ্যমত মানে, নিজৰ আহ', যিটো মৰ্যাদা সেইটো বজাই ৰাখি খিবৰ বাবে বেছিভাগে মানে উম আহ', মানে। ফেক ভাৱে সেইবোৰ আপলোড কৰে, যাৰ ফলত তেওঁ তেওঁলোক কিন্তু ত' বেলেগ মানুহেতো গম নাপায় যে তেওঁলোকে কি কৰি আছে কি কৰা নাই সেইবাবে মানে তেওঁলোকে সেই বস্তুটো অ' মৰ্যাদাটো বজাই ৰখাৰ বাবে তেনেকে ফেক কৈ মানে আপলোড কৰে, যাৰ ফলত মানে বেলেগ মানুহে এইবোৰ তুলনা কৰিবলৈ লৈ যায়, কিন্তু মই ভাবো যে এই বস্তুটো বহুতে মানে আহ', বেয়া কথা হয় মানে।
হয় হয়, ঠিকেই ভাবিছা ময়ো তোমাৰ কথাখিনিত একমত হৈছোঁ। বাৰু আজিলৈ মানে কি হৈছে আমাৰ সময়য় যিহেতু নাটনি হৈছে, ইতিমধ্যে এতিয়া আমি বহুখিনি কথাই আলাপ-আলোচনা কৰিলোঁ, পাছত আমি আকৌ ভালদৰে আলোচনা কৰিম নে কি কয়!
হয় নিশ্চয়- নিশ্চয় ঠিক আছে বাৰু।
আজি ইমানতে সামৰিছোঁ দিয়া, ধন্যবাদ শুভৰাত্ৰি।
হয়।